হেল্ল'।
হয়। আজি মই ভাবি আছিলোঁ যে বেয়া বেয়া অভ্যাস যে মানুহৰ থাকে, সেইটোলৈ এনেই কিবা অলপ কথা পাতোঁ তেনেকৈ বেয়া অভ্যাস আমি সকলোৱে জানো সেইবোৰ কাম যিবোৰ আমি এ বাৰে-বাৰে কৰো আৰু সেইবোৰে আমাৰ শৰীৰ মন পঢ়া শুনা বা পৰিয়াল সকলোতে বেয়া প্ৰভাৱ পেলা এইবোৰ অ' ধৰণৰ অভ্যাসবোৰ হ'ল, বেয়া সৰুতে যেতিয়া খেলা-ধূলাৰ দৰে এ লাগিছিলোঁ, লাগিলেও ডাঙৰ হলে এই অভ্যাসবোৰ আমাৰ জীৱনটো নষ্ট কৰি দিব পাৰে, ভাল কথা হ'ল যে বেয়া অভ্যাস এদিনত নহয় ভাল অভ্যাসৰ লাহে লাহে এৰিব পাৰি। ভালে বোৰ যেতিয়া আমি এ কৰোঁ তেতিয়া তেতিয়া আমাৰ বেয়া অভ্যাসবোৰ আমি লাহে লাহে এৰিব পাৰো। এ তে সেয়ে মই ভাবো যে সকলোৱে যাতে বেয়া অভ্যাসটো নিজৰ পৰা যাতে দূৰ কৰি আৰু ভাল অভ্যাসটো যাতে সময়ে সময়ে কৰে তে তেতিয়াহ'লে মানুহৰ যিটো প্ৰজাত কিবা মানুহৰ যিটো জীৱন সুবিধাজনক সুধিব বিচাৰিছে তোমাৰ মত তে বেয়া অভ্যাস মানে কি হয় তুমি কি জানা?
অ' এনে বয়া-বেয়া অভ্যাস ক'ব গ'লে যোনবোৰ কাম আমি বাৰে বাৰে কৰোঁ মানে যোনটো কাম কৰিব নালাগে তথাপিও আমি কৰোঁ আৰু সেইটো কৰিলে মানে কি আমাৰ নিজৰ বা আনৰ আমি ক্ষতি কৰিব পাৰো, যেনে তোমাৰ বাৰে বাৰে মিছা কথা কোৱা, অ যেতিয়া আমি স্কুলত বা কলেজত লেটকে যাওঁ লেট হৈ যায় আমাৰ, তেতিয়া আমি কি কৰো যে মিছা কথা কওঁ তেতিয়া কি হয় অ-অব্যাস হৈ যায় মানুহৰ যে ডেইলি ডেইলি মানে ভাবে অ' মিছা কথা কৈ দিলে টো অ ক্লাছত সোমাবই দিব হয় ন সেনেকুৱাও হৈ যায় তাৰ পিছ সময় নষ্ট ক-কৰি থাকা, যেনে যেতিয়া আমাৰ কিবা কাম থাকে কৰিব, আ বা আমাৰ মা দেউতাই কিবা আমাক কাম দিয়ে কৰিব কাৰণে আমি কি কৰো আমি নিজৰ অ ফোন বা কিবা গেম-গেমত আমি সময় নষ্ট কৰি থাকো, কাম ন কৰাকে আৰু কামটোক কি জুট হৈ থাকে মানে বহুত কাম হৈ যায় পিছত যায়। তাৰপিছত নখ কামোৰা, যেতিয়া আমি নাৰ্ভাচ থাকো বা এনেও যেতিয়া বহি থাকো কেতিয়া-কেতিয়াবা মই বহুতক দেখা পাইছো যে নখটো কামৰাই থাকে, সেইটো নখটো কামৰাটো এটা বেয়া অভ্যাস হয়, আৰু বেছি মোবাইল চোৱা গতিকে আজিকালি চবৰ হাততে মোবাইল হৈ গৈছে এটা সৰু ল'ৰা ছোৱালীও পায় ডাঙৰ দ ডাঙৰ তাতেও আছে ডাঙৰ কেইটা গালি পাৰিলেও মই দেখা পাইছো যে ডাঙৰকেইটাও বেছিকে মোবাইল চাই আজিকালি সেইটোও বেয়া অভ্যাস হ ক'ব পাৰা তুমি আৰু গালি পাৰা এ কথা পাতিলে নৰমেলি কথা পাতিলেও বহুতে কি কৰে গালি অ তাতে মিলাই দিয়ে, কব গলে বা গালি উলাই যায় সিহঁতৰ পৰা, আৰু চাফ চিকুণকে নাথাকা, সেইটো এটা বেয়া অভ্যাস এইবোৰ প্ৰথমতে সৰু লা কিন্তু পিছত যাই কি হয় ডাঙৰ হৈ যায় এইটো, আৰ ডাঙৰ সমখ্যা হৈ যায় আমাৰ কাৰণে, এনে তুমি কব পাৰিবা নেকি যে মিছা কথা কোৱাটো কিয় বেয়া অভ্যাস বুলি কোৱা হয়?
হয় মিছা কথা কোৱাটো এটা ডাঙৰ মানে বেয়া অভ্যাসেই হয় কাৰণ এবাৰ মিছা ধৰা পৰিলে মানু তোমাক আৰু পাছলৈ বিশ্বাস নকৰিব, যদি সেইজন মানুহে ভাবে যে তুমিতো কেৱল মিছা কথাই কোৱা। পাছলৈ তুমি কিবা সঁচা কথা তোমাক বিশ্বাস নকৰিব, তোমাক মিছা বুলিয়ে ভাবিব। আৰু মিছা ঢাকিবলৈ তাৰে ওপৰত আৰু দশটা মিছা ক'বলগীয়া হয়, মনত এটেনশ্যন বাঢ়ে কাৰণ যেতিয়া আমি এটা মিছা কথা কওঁ আৰু সেইটো যেতিয়া অলপকে ধৰা পৰে তেতিয়া আ তাৰে লগত আৰু এটা মিছা কথা ক'ব লাগে। সেনেকৈ আমাৰ কি হয় আমি এটা মিছাৰ লগত আৰু দছটা বিছটাকে মিছ কব লাগে মিছাৰ ওপৰত মিছা তেতিয়া আমাৰ টেনচন বাঢ়ে আমাৰ আৰু বেছি বেছিকৈ এ কষ্ট হয় আমি আমি বুজি নাপাওঁ যে আমাৰ কি কৰিব লাগিব আমি কি কম আমি সঁচা কথাটো তেতিয়া আৰু কব কবলে আমাৰ তাতে একো উপায় নাথাকে আৰু ক'ব গ'লে সৰু মিছাৰ পৰা ডাঙৰ মিছা হৈ যায় তাৰ পৰা চুৰি ডকাইতিৰ অভ্যাসো হ'ব পাৰে। সৰু সুৰা কিবা এটা মিছা কথা ক'ব গ'লে য দি ডাঙৰ কিবা এটা কাম হৈ যায় তেতিয়া ডাঙৰ কিবা ভূল হৈ গ'ল। তে তাৰে ওপৰত আমি আৰু ডাঙৰ মিছা ক'ব লাগিল আৰু কেতিয়াবা কি হয় এনেকুৱা এই অভ্যাসবোৰৰ পৰা এই বেয়া অভ্যাসৰ পৰা কি হয় চুৰি ডকাইতি নিচিনাও অভ্যাসবোৰকো বাঢ়িব পাৰে। গতিকে, সদায় সঁচা কথা কোৱাটোৱে বেছি ভাল আৰু সকলোৱে শিকিব লাগে যে সঁচা কথা যেনেকুৱা পাৰে কওঁক তেতিয়াহে তেওঁলোকৰ মানে জীৱন সৰল হ'ব আৰু বেছি তেওঁলোকে টেনচন কৰিব নালাগিব মানুহে তেওঁক বেছি ভুল বুলি নুবুজিব আৰু ভুল কৰিলেও সদায় স্বীকাৰ কৰিব লাগে যে মোৰ দ্বাৰা এই ভুলটো হৈছে আৰু মই মানিছোঁ কাৰণ, ভুলটো যদি স্বীকাৰ নকৰা হয় তাৰ মানে হ'ল এইটো এটা বেয়া অভ্যাস যে আমি নিজৰ যিটো কৰ্ম হয় বা নিজৰ যিটো আমি ভুল কৰি আছো সেইটো আমি মানি লোৱা নাই আৰু মিছা কৰি কেনে সেইটো ঢা কি আছোঁ গতিকে, ভুল এটা সদায় মানিব লাগে আৰু সঁচা কথাটোহে ক'ব লাগে। তেতিয়াহে স কলোৱে তেওঁক বিশ্বাস কৰিব সকলোৱে তেওঁক মানি অ সেয়েহে মই ভাবো যে মিছ ছা অভ্যাস মিছা কোৱাটো এটা বেয়া অভ্যাস হয় আৰু সকলোৱে ইয়াৰ ওপৰত ভাবিব লাগে, আৰু শিকাব লাগে ছাত্ৰ ছাত্ৰী সকলক বা শিশু সকলক সৰুৰ পৰাই যে মিছা কোৱাটো কিমান বেয়া আৰু মিছা ক'ব নালাগে মই মই সুধিব বিচাৰিছোঁ এ যে দেৰি কৈ যেতিয়া খোৱা হয় বা দেৰিকৈ উঠাৰ এই বেয়া ফলবোৰ কি কি হ'ব পাৰে, কোৱাচোন?
অহ, যেনে তুমি কলা, অ, দেৰিকৈ শুলে কি হ'ব! দেৰিকৈয়ে উঠিব আৰু দেৰিকৈ উঠিলে কি হ'ব! চব কাম বোৰে দেৰিকৈয়ে হ'ব। আৰু আমি বহুত মানুহৰ পিছ-পিছত পৰি যাম তাৰপিছত। মানে যেনেকুৱা ৰাতিপুৱা আমাৰ কাম থাকে স্কুল যোৱা বা অফিচ যোৱা, তাতেও আমাৰ দেৰি হৈ যাব, আৰু তাতে যদি দেৰি হয়, চব বস্তুতে দেৰি তাৰ পিছত।
হয় নিশ্চয়।
জো তোমাৰ মগজুয়ে জিৰণি নাপায়, তাৰপিছত পঢ়া শুনাত মন ন'বহিব, তোমাৰ খং বেছিকে উঠ ঠিব আৰু ৰাতি দেৰিকৈ খালে কি হয় যে আমাৰ গেছ অম্বল হয়, ওজনো বাঢ়ে, ত' এইবোৰ চব আমাৰ স্বাস্থ্যৰ ওপৰতো আহি যায় যেতিয়া আমি দেৰিকৈ শুও। টো আৰু কি কয়, ৰাতি এ ৰ'দৰ পৰা যোনটো আমি ভিটামিন ডি টো পাওঁ, সেইটোও নাপাওঁ আহ সাৰ দুৰ্বল হৈ যায়। তাৰ পিছত গতিকে ৰাতি পোৱা দছ বজাৰ ভিতৰতে শুই যাব লাগে আৰু ৰাতিপুৱা ছয়টাতে উঠিব লাগে। অ, যোনটো আমাৰ স্বা ত মন আৰু আমাৰ চব কামবোৰৰ কাৰণে ভাল হ'ব, মই এইটোৱে ভাবো। এনে তুমি কি ভাবা যে বেছিকে সময় অ, বেছি সময় মোবাইল যদি বা টিভি চাই থাকা এইটো অ, কিয় বেয়া বুলি কোৱা হয়?
হয়, বেছি সময় মোবাইল চোৱা আৰু টিভি চোৱাটো আমাৰ কাৰণেটো বেয়াই হয়। এইটো শিশুসকলক বুজোৱাটো বে-বেছি দৰকাৰ কাৰণ, যেনেকৈ চকু শুকাই বা মূৰ বিষাই বা চশমা লাগি যায় আজিকালি দেখা পাওঁ যে সৰু শিশুবোৰক বা তেওঁলোককে চশমা লগোৱা হয় তেওঁলোকক ড লৈ যায় কাৰণ তেওঁলোকৰ মূৰ বিষাই আছে, তেওঁলোকৰ চকুত ধূলি ধূলি লাগি আছে, বা তেওঁলোকৰ বহুত অসুবিধা হৈ আছে, তেনেকুৱা কিবা এটা পঢ়িবলে অসুবিধা পায় তেওঁলোকে ওচৰৰ পৰা কিছুমান বস্তু দেখা নোপোৱা হৈ যায়। কাৰণ তেওঁলোকে বেছি সময় হয়তো মোবাইল চাইছে বা টি ভি চাইছে বা স্ক্ৰীণত বা লাইট জ্বলোৱা সেনেকুৱা বস্তু চাই আছে যাৰ পৰা তেওঁলোকৰ চকুৰ যিটো শিৰা আছে তাতে তেওঁলোকৰ প্ৰভাৱ পৰিছে, সেইকাৰণে বেছিকৈ মোবাইল বা টি ভি চাব নালাগে। আৰু দ্বিতীয়তে ক'ব পাৰি যে পঢ়া-শুনা বা খেলা-ধূলাৰ সময় নাথাকে তাৰ পিছত নম্বৰ কমে পৰীক্ষাৰ নম্বৰবোৰ কমি যায় তেওঁলোকৰ পঢ়া-শুনাটো কম হৈ যায়। । তেওঁলোকে খেলা-ধূলা বেছিকৈ নকৰে, তেওঁলোকক স্বাস্থ্য ভাল নাথাকে, তেওঁলোকৰ মনতটো ভাল নাথাকে। আৰু তেওঁলোকৰ মগজুৰ যিটো স্থিৰতা, সেইটো স্থিৰ হৈ নাথাকে তেওঁলোকে পৰীক্ষাৰ সময়ত ভালকৈ লিখিব নোৱাৰে সেইবোৰ কাৰণ হৈ যায় কাৰণ বেছিকৈ মোবাইল চাই, বেছিকৈ টি ভি চাই আ ক'ব পাৰি যেনেকৈ টোপনিও বেয়া হয় তা পিচত। কাৰণ স্কীনৰ যিটো নীলা পোহৰ সেইবোৰৰ টোপনি হৰ্মনটো কমাই দিয়ে স্কীনৰ নীলা পোহৰটো যিটো আমি গম নাপাওঁ আমি নৰ্মেল চকুৰে যেতিয়া দেখা নাপাওঁ সেইটো আমাৰ যিটো টোপনি যিটো হৰমন আছে সেইটো আমাৰ কমাই দিয়ে আৰু আমাৰ টোপনিটো কমি যায়। আৰু এ যেনেকৈ টিকটক্ এ বা ৰিল বা এনেকুৱা ধৰণৰ ভিডিঅ' বিলাক চাই-চাই কেনে মগজুৱে দছ ছেকেডতকৈ বেছি মনোযোগ দিব নোৱাৰে আমাৰ মগজুতটো স্থিৰ হৈ থকা আমাৰ অভ্যাসটো নাইকিয়া হৈ যায়। পোন্ধৰ ছেকেণ্ডকৈ বেছি এটা কামত মনোযোগ। দিব নোৱাৰা হৈ যাওঁ আমি, অস্থিৰ হৈ যাব সকলো কামতে আমাৰ স্থিৰতা নাবাঢ়ে তাৰ যদি হিংসা ভয় লগা তাৰ পিছত এ ভিডিঅ' চালে তেতিয়া মন বেয়া হয়, দিনক কমচে কমেও একৰ পৰা দুই ঘণ্ট টালৈকে বেছি-বেছি চাব নালাগে কাৰণ এক ঘণ্টা বা আধা ঘণ্টা বহুত-বহুত বেছি তাতকৈ বেছি চালে আমাৰ মগজুত বেছিকৈ আমাৰ প্ৰভাৱ পৰিব আৰু আমাৰ চকুতটোও সেই কাৰণে বেয়া হব সেই টি ভি আৰু মোবাইলটো বেছি চাব নালাগে সকলোৱে নিজৰ জীৱনত নিজৰ সাধাৰণ কামবিলাকত ধ্যান দিব লাগে। মই তোমাক সুধি যে নখ-নখ কামুৰে যে তুমি কৈছিলা বা নখ খুচুৰা অভ্যাসটো কিয় বেয়া? বাৰু।
যেনে। তুমি জানা আমি হাতেদি বহুত কিবা কাম কৰোঁ। বা এ এতিয়া যেনে গৰম আহি আছে বহুতৰ স্কীন প্ৰব্লেম হৈ যায় আৰু স্কীন প্ৰব্লেম মানে কি ৰেচছ, মানে কি খুজতি উঠে। হয় নে নহয় আমি কি কৰো হাতে দি বুজাই দিওঁ। হাতেদি খুজালে কি নখটোৱে আগতে লাগে নখটো দৰকাৰ খুজাবৰ কাৰণে। আৰু তাৰ পিছত কি হয়। যিমান বেক্টেৰিয়া থাকে আমাৰ স্কীনৰ ওপৰত বা যিমান লেতেৰাবোৰ থাকে সেইবোৰ কি হয় নখত সোমাই যায় আৰু নখত সোমালে কি আমি সেইটোতো চাফা ন কৰোঁ লগে-লগে হয় নে নহয়? এইটো কি, অ' বোৰ বাঢ়ি থাকে আৰু আমাৰ নখৰ তলত বহুত লেতেৰা কিটা জমা হৈ থাকে তো সেইটো যদি আমি চুৱাও চব লেতৰাবোৰ কি হ'ব, আমাৰ পেটত যাব জুনটো আগত যায় আৰু বেমাৰ কৰিব। তাৰ পিছত ন-নখটো দেখাতো বেয়া লাগে, মানে পুৰা লেতেৰা নিচিনা দেখাত লাগি থাকে আৰু ছাল বোৰ কাটি কেনে কি হয়, তেজটো ওলাই থাকে, সেইটোও বহুত বেয়া আৰু নাক খচৰিলে কি হয় নাকৰ ভিতৰত ঘা হৈ যায় বা ইনফেকচনো হ'ব পাৰে। এইবোৰ এনে জোনবোৰ সৰু ল'ৰা ছোৱালী সিহঁতক সৰু পৰাই শিকাব লাগে, যে নখ কামৰা বা তোমাৰ নাক খুচৰাতটো বহুত বেয়া কাম হ'ব পাৰে। কেতিয়া আমাৰ আহ এনেতো দেখাতো লেতেৰা লাগিব আৰু কি আমাৰ স্বাস্থ্যৰ ওপৰতো এটা ৰিস্ক আহি যাব। মানে কি ব অ, বেয়া হ'ব পাৰে, বেমাৰ হ'ব পাৰে বহুত কিবা কিবি বস্তু হ'ব পাৰে। মানুহৰ আগত এইবোৰ কাম কৰিলে কি হয় বহুত লেতৰা লাগে দেখাত আৰু সেইটো কাৰণে কি হয় বন্ধুৱে এৰি দিব পাৰে, বা যদি কোনোবা ডাঙৰ মানুহ এনেকুৱা বস্তু কৰে তাৰ পিছতো কোনো মানুহ সেইটো মানুহৰ ওচৰত নাযাব, জোনে এইবোৰ কাম কৰি আছে। ত' সেইকাৰণে আমাৰ কি সদায় নাক চৰি নখটো সদায় কাটি থব লাগে আৰু চাফা কৰি থব লাগে আৰু হাতো সময়ে সময়ে ধুই থাকিব লাগে, যে আমি নাজানো কেতিয়া আমি কোনটো বস্তু হাতেদি চুই দিলো আৰু লেতেৰা বোৰ আমাৰ হাতত আহি পৰিল। এনে অ, তুমি ক'ব পাৰিবা নেক কি যে আমাৰ খোৱাৰ আগত অ, হাতটো নোধোৱাটো কি ধৰণৰ বেয়া অভ্যাস হ'ব পাৰে?
হয় খোৱাৰ আগত হাত ধোঁৱা নাই, মানে ই হ'ল এটা লেতেৰা অভ্যাস ক'ব গ'লে, কাৰণ হাতৰ যিটো ধূলি বেক্টেৰিয়া তাৰ পিছত এই এ, কৃমিৰ কণীবোৰ থাকে বা যিবোৰ লেতেৰা থাকে, সেইবোৰ সকলো আমাৰ হাতত লাগি থাকে। গতিকে খোৱাৰ সময়ত যদি আমি হাত নোধোও তেনেহ'লে আমাৰ সেই খাদ্যৰ লগত আমাৰ পেটতো যাব সেই লেত গতিকে নোধোৱাকৈ ভাত খালে সেইবোৰ পেটলৈ গৈ ডায়েৰিয়া হ'ব পাৰে, টাইফইড। এনেকুৱা ধৰণৰ জণ্ডিছ বেমাৰ হ'ব পাৰে, জণ্ডিছ বেমাৰ। বছৰত দু-এ-দুবাৰ হস্পিতাললৈ যাবলগীয়া হ'ব। গতিকে চাবোনৰে সদায় বিশ ছেকেণ্ড বা তাতকৈ বেছি ভালকে হাতটো ধুব লাগে মোহাৰি কেনে। খোৱাৰ আগত হাত ধুই কিনে আমি ইটো এটা বেয়া অভ্যাসটো আমি কমাব পাৰিম, সকলোৱে এইটো মানিব লাগে। সেইবোৰে কথা হ'ল আমাৰ মানে বেয়া অভ্যাস কৰে, সেইবোৰে যিটো শৰীৰৰ মানে উঁইৰ দৰে, মানে সৰুতে দেখা নাযায়, কিন্তু লাহে লাহে আমাৰ জীৱনটো ভিতৰৰ পৰা খাই পেলায়। কিন্তু ভয় খাব নালাগে, কাৰণ আজিৰ পৰা এটা এটা কৰি যদি বেয়া অভ্যাস আমি এৰি ভাল অভ্যাস গঢ়ি তোলো, তেনেহ'লে আমি মনত ৰাখিব পাৰিম যে মানুহৰ অভ্যাসৰ দাস নহয় অভ্যাস মানুহৰ দাস। ক'ব গ'লে সেইখিনিয়ে কথা আৰু তোমাৰ লগত এই ব-বেয়া অভ্যাসৰ বিষয়ে কথা পাতি কিনে ভাল লাগিলে। মই বে যাতে সকলোৱে যাতে এই কথাবোৰ ভাবক আৰু সকলোৱে মানি চলক।
অ'।